কি কৰি আছ'?
আছো এনে তুমি?
মও আছো এনেই, ভাত পানী খালি নাই?
এ, খাই বই উঠি আহিছো।
অহ, কিহে খালি?
দালি তাৰপৰা জিকা, আলুৰে ভাজি। তুমি কিহে খালা?
মই দালি, কঠালগুটি, তাৰছতে আকৌ ঢেকীয়া দিলো তাতে। আ খৰিচা টেঙা দি পুৰা তেল মাৰি দিলো, তাৰপিছত ভাত কেৰেলা, পটল, আলুগুটি ভাজি আকৌ ভাতকেৰেলা, আলুগুটি পিটিকা
অ', ধেৰ খালা দেখোন, মাছ নাই?
আজি এতিয়া মাছ নখায়, ৰাতিলেহে মাছ খাম, দিনতে মাছ খাম নি আউ?
অ', আকৌ বোলে তুমি আজি যাবাগে?
কোনে কৈছে?
তোমালোকৰ ভন্তিয়ে কৈছিল কালি।
উ, এনেই
অ'।
এটেৱ মোক খেদি আছে, মই নাযাও, নাযাও নাযাও এটে মোক খেদি আছ যা মই নাযাওঁ।
অ', লৰাই কি কৰিছে?
হৌআ', অত'পালি কৰি আছে অ, পেহীহঁতৰ এই, মোক কি হ', ভতিজা হ'ব অ', ভতিজা জনী আহিছে যে, তাইৰ লগতে আতপালি কৰি আছে।
এহটে মাটি ৰুই আছে নে কিনো ইয়াত? অ', ৰ'দডাল ইমান ওলাই আছে। আহ, মায়ে ভাত খাই আছে।
অ', ভাত মায়ে বনালে নে, তই বনালি?
মায়, মই নাই বনোৱা আজি।
ৰ'দ ক, ইমানকে দিছে নো আজি দেখোন বতৰো ভালে, ৰ'দ ইমানকে ওলোৱাই নাই, বতাহো মাৰি আছে।
হ'লেও মাজতে মই তে তেকে ওলাইছে।
এতিয়া অকমান বতাহ মাৰিছে অ'। হেই, তোমালোকৰ ভাল কি গৰম বন্ধ দিলে নাই?
পাঁচদিনলৈ দিছে বুলি কৈছে।
অ'।
পাঁচদিন দিয়া, কৰিব অ', পাঁচ দিনতো দিছা পঁচিশদিন ক্লাছ কৰিব, পাঁচদিন এটা ৰেষ্ট দিছে আৰু সৱক কে ৰেষ্ট লাগে যে, মাষ্টৰ বিলাককো।
অ', কালিহেনে টিউচন কৰিবলে গৈ সেই গুমতি শুই গুছি আহিলে।
অ', মাষ্টৰজনে টিউচন নকৰো বুলি কৈ তাৰপাছতে হেৰি কৰিপেলাই ইমানকে ৰখি আছে ৰখি কি আছে, নাহেহে নাহে ওলাই, নাহেহে নাহ হেয়া ওলাই, লাষ্টত টিউচন চিউচন নকৰাকে ঘৰ পালেহি। কেলে জানো এনেকুৱা কৰিছে মাষ্টৰটোৱে?
বগা আছে ঠিলা, আমাৰ হেই দেদাইহে কৈছিল অ'।
উম জগাই আছে নুঠেহে নুঠে।
উম, বৰ ভাল কাম কৰিছে।
তাকেহে।
উম।
মাহ সেয়া, ওচৰৰ বৰ্তাহতৰ ঘৰলে গৈছে। তুমি জানো কলৈ যাবলৈ ওলাইছে ভাইটি?
অ।
হে এনে কৈছে সেই নবৈ মাতি আছিলে হ'ব পায়। ভন্টিয়ে, কিবা ৰিপৰ্ট বনাব লাগে বোলে। ক'বালৈ গৈছে, ক'লৈ গৈছে নাজানো দেই। লয় গৈছে এস্কুটি লৈ গৈছে অ', স্কুটি লৈয়ে গৈছে।
ভিন্দোও ফোন কৰিছিল।
কৈছিলে এ মোৰ লগৰ ল'ৰা এটা সামুত লৈ গৈছে। তাহতৰ কিবা কিবি পাচলি দি পিঠিয়াইছে তাকে ফোন কৰিছিলে এতিয়া অলপ আগত।
ঘৰ ইয়াৰে দি
অ', অ', ইহঁতে দি পঠিয়াইছে ফোন কৰি আছে কাইলৈ আহিবিনে কি মোক ঘৰলে পাচলি নিও নে কি? মই বোলো মই নাযাওঁ ঘৰলে।
অ', মাটিৰ হ'ল ইচ স্কুল বন্ধ এতিয়া কি কৰিবা, ইয়াতে থাকা।
এই ইয়াত থাকিলে মানে কি হয় ভাইটিয়ে নপঢ়ে ভাইটি এবাৰ তেনত যে।
অ', হুলস্থুল হৈ থাকে নহয় লোৱা পা।
অ', কোনো
উম, হুলস্থুল কৰি থাকিলে
উম।
মা মাতিবলে নাই যোৱা।
না যোৱা, নাই যোৱা, আজি কিবা গছ লৈ থৈ বোলে ইয়াতে এডৰা দি থৈ গৈছে।
পিছ বেলালে চাগে উম, হব লাগিব চাগে?
ডাঙৰ-ডাঙৰকে দিছে নে সৰু-ডাঙৰ মাটি দিছে নে? খমাতি দিছা বোকা।
সৰু এদহা দিছে বুলি কোৱা শুনিছো।
অ', তোমালোক নগলেও হ'ব তেতিয়া।
জানো কি কয়।
অ। টেক্টৰ আৰিলা না?
ট্ৰেক্টৰে দি থৈ গৈছে অ', ৰাতিপুৱা ট্ৰেক্টৰে হাল পাবলৈ আহিছিলে এফালে।
অ'।
উম। বাবা সেয়া হাল। ব গৈছ হাল বলহে আহিছে, কুমাৰীয়ে আছোগে সেই সেয়া দলংৰ ওচৰ পথাৰত।
তালইকে হেৰি কৰি অহাই নাই, কেতিয়াবাতোই গল তো এতিয়ালৈ অহাই নাই।
উম।
আহিব অকমান দেৰিকে মই ফোন মাৰিছিলো ভাত পানী ৰাতিপুৱাই খাই গল যে এতিয়া হেৰি কৰি আছে অকমান দেৰিকেহে আহিব।
অ', কামলে নায় যোৱা?
কামোলৈ আজি নাই যোৱা আজি কাম নাই বোলে।
অ ভিনদেউ বজাৰতে আছে নে
বজাৰতে আছে অ দেৰি হ'ব বোলে অহা।
অহ
ফোন কৰিছিলে ক'বলৈ বোলে গ দি পঠাইছো। মই ফোন মাৰি আছিলো মানে পচলি কেইামান পাৰিলে দি পঠিয়াবা দি পঠিয়া বোলে তাৰিছতে আমাৰ ইয়াৰ লৰাটো গ'ল যে। লগৰ লোৱাটো।
তাক লগ পাই পেলাই লগতে দিয়ে পিঠিয়াই আছে আজি বোলে পাচলি দাম নায়ে একেবাৰে নাইকিয়। আমাৰ ইয়াতহে ইমান পাচলি দি দাম দি খাব লগা হৈছে।
আমাৰফালে মানুহকে কৰিবলৈ এলাহ আকৌ সেইধ মানে কিনি কিনি খাইছে দাম সেইফালে তোমালোকৰ ফালে গোটেই পাচলি উ তোমালোকৰ ফালৰ মানুহ আৰু নিকিনে।
নিকিনেহে আমাৰ ন কেনেকুৱা পাচলি হয় আৰু এইটো চাই মানুহে এতিয়া পঞ্চা ষাঠি টকা সত্ত টকাশী টকা দি কিনি খাব লগা হৈছে বিলাহীৰ দাম আশী। শ ষাঠি টকা কেজি আমাৰ তাততো এতিয়া এইবিলাক চোৰতা মানুহেই নাই এতিয়া কবি ইমান দামৰ মানুহবোৰ কিনি খাইছে আমাৰ তাত কবি নাখায় কোনো এতিয়া আৰু যি সাৰ দিয়ে সেই কবি খাৰ লৈ পেলাই মানুহে আৰু গেছত মৰি পেলাই পৰি থাকিব লাগিব।
উম। আমাৰ ইফালে মানুহবোৰকে কৰিবলৈ এলাহ কয় কৰ'বাত জিকা এজোপা কৰ'বাত ধেৰি এজোপা এনেকে দি দি থব। কাজু পাতাই কিমান পাচলি লাগিব কিনি খাবই লাগিব। উম।
ইমান হেৰি নকৰে আৰু মানুহে।
কিনি খায় কিছুমানে নেখায় তেনেকয়ে খায়
তেনেকেইে খাই লাগিলে দালিকনে খাই থাকিব তথাপিতো কিনি নেখায় কিছুমানে
উম।
উজ এক ঘৰলৈ আহিলে ম বৰ অশান্ত পাওঁ অকল দালি খোপা দালিখোপা আৰু থপথপকে বনাব মই
ময়ও বেয়া পাওঁ আমাৰ কিনা পাচলি পাছ চলি থাকিয়ে উম মোৰ ঘৰত দালি খোবা খায় শান্তি পাওঁ।
মই আমাৰ ইহেঁত আমাৰ ঘৰলৈ গ'লে অশান্তি পাই আকৌ মই সেই দালি নাখাও যে। দালি আনি থৈ থাকে কিন্তু মই দালি খাই বেয়া পাওঁ কেলৈ জানো দালিৰ লগত যদি কিবা বনশাক দুডাল মান মিহলাই যে এেনেকে খাম লাগিলে কিন্তু ডাইৰেক্ট দালিটো মই খাব নোৱাৰো।
উম কিবা পাচলি থাকিলে তেনেকে সুধা ভাজি ভাত খাই ভাল লাগে কিবা কিবি আচাৰ
মই আজি এতিয়া হেৰি বনাইৈছে দালি বনাইছো যদি ক কঠাল গুটি কিবা কিবাক দি মেলি বনাইছো সিহঁতে মানে সেইটো দালি ভাল পোৱা নাই। সিহঁতে সুধা দালিয় আৰুও থপথপকে ভাজি নিচিনাকে হ'ব লাগে তেনেকে খাব সিহঁতে।
উম সুধা দালি একখোবা আৰু সিজাবা আৰু পানী চানীও নিদিয়াকে ইমান হেৰিকে দালি খোৱাও ভাল নহয়।
উম মই বহুত বেয়া পাও কলো নহয় সেইবিলাক এ কেনেক জানো খাই।
উম।
মোক ঘৃণ লাগি যায়গৈ মানে সেইবিলাক দেখিলে।
আগতে চেলেকি চেলেকি খোৱা এতিয়াহে ঘৃন লাগে আকৌ
নহয় মই দালি ইমান ডাথকৈ খাব নোৱাৰো আগতেও খাব নোৱাৰো সঁচাকৈ কৈছোঁ। ছোৱালী হৈ থাকোঁ ন মই ইয়াত দা দালি নাখাওঁ মই পাতলাকে খাওঁ সিহঁতেহে ইমান ডাঁত-ডাঁতকে খায়।
উম,
মই যোৱাৰ পিছৰ পৰা এটা ডাঠ-ডাঠকে খোৱা হেৰিটো বেছি বাঢ়ি গ'ল।
আধা কেজি দালিযে দুই দিন যায় নে কে
অ, দুদিন যায় বাবাই কিমান গালি পায় আধা কেজি দালিয়ে দুদিন যায়।
উম,
মই সত্য কথা কৈছো মই চকাৰৰ পৰা দালিটো পালে মানে আগতে সেই এক কেজিটো থাকে আৰু। আধা কেজি মান কিনিলে হৈ যায় গে মাহলে গুচিয়ে যায় সঁচাকে।
আমাৰ দালি আহ এনেকে কিনি থোৱা। এনেকেইে আছে আমাৰ হে থাকিলে হে দালি বনাব লাগে মই অকল সুধা ভাজি ভাতেই খালো।
মই ভিনদেও থকা কিনা হে দালি-দালি নহলেও মানে কিবা একন জোত লাগে আৰু ভিনদেওক। মোক জোল-চোল প্ৰয়ো নাই মই শুকান অ', শুকান ভাই খাই থাকিব বাৰু কিন্তু এই ভিনদেউ জহতে বনাব লাগ লৰাটোক সেই শুকানে-শুকানে খাই খুৱাই মই শুকান কৰি দোৰাবটি পাল মানুহবোটাাক শুকানেই খুৱাও যে তাকো।
এনেকে খাই ভাল দালি খোৱাতকে আলু পিটিকা মই পানী ঢালি ভাত খাই ভাল তাত নেমু-চেমু চেপি। পিয়াজ-তিয়াজ কাটি উম,
ভালকেই তাৰমান সৰহে যায় দালি সোবা খাই খালে কিবা একো ভাল নালাগে।
একোৱেই নাই যেন দালি সবাত তাতকে পানী দালা ভাতকেইটাই ভাল।
একদম বিন্দাজ মুখত টেষ্টি লাগেও। সেইবিলাক খাবলৈকে ভালে থাকে খোৱাতকে।
উম, দুপৰীয়া ভাত
দুপৰীয়া ভাত জানো কি কৰা হয় দালি অকণমান আছে তাৰ লগত চাগে মাছ দুটামান হেৰি কৰিম আৰু। এইটো কি বৰশীৰ পাম চাগে পালে মানে বনাম আৰু।
তুমি বনানা মানে দেউতা মায়ে খাব।
ময়ে বানাব পাৰিব মায়ে তাত ফুল বাচিবলৈ আছে বোলে।
অ, জুইত বনাইছা নে গেছত বনাইছা।
এই দালি চালিবোৰ জুইতেই বনাও দালি কণাই ভাতকেইটাই বাকী তেল চেল মাৰিলে তাৰপছতে আকৌ ভিনালেহে জুইত বনাও।
উ
মই তেনেকে সি আ, মই হে গেছতকে মই জুইতহে ভাল পাও অ',
কৰি চৰি থাকিলা জিদ বনাবলৈ ভাল এনে অশান্ত লৈ।
মই একদম গেছত বহুত বেয়া পাওঁ টিকি টিকিকে কৰি-কৰি।
উম, খৰি ধুনীয়াকে শুকুৱাই মেলি এগাল কাটি থলে ভাল হল। অশান্তি লাগে কৰি চৰি নথাকে
উম, মই একদম গেছত বনোৱা সমান অকণমান-অকণমানকৈ গেছ জ্বলিব বনাম আদাই হ'ব। সেইখন কৰি থকাতকে সেই তেনেকে শিকি পেলাই ভাল লাগে।
এতিয়া কি কৰি আছে?
এ আছো এনে ইমান গৰম উঠিছে ভিতৰত ফেনৰ তলত থাকিলেও ফেনৰ হাৱ
ত হাৱা গম আহিছে অ
এই বাহিৰলৈ ওলাই আহি পেলাই বহি আছোঁহি।
বতাহ অকন লাগিছে এতিয়া উম,
আজি বতাহ মাৰি আছে সেইটো কাৰণে ভালে লাগি আছে বাৰু অ,
উম,
নহলে অগদিনাখন অ, হ'ব দে উম-উম।
অহ ',